হেলৌ!
হেলৌ অঁ! শুনা পাইছা ন।
ভাল অঁ অঁ শুনিছোঁ শুনিছোঁ। ভালে আছানে তুমি?
অঁ ভালে আছো তুমি আছা?
আছোঁ আছোঁ মইও ভালে আছোঁ।
অঁ!
আজি এটা বিশেষ বিশেষ মানে- টপিক এটাৰ ওপৰত কথা পাতিম বুলি ভাবিছোঁ আমি।
অঁ কোৱাচোন কোনটো বিষয়ত পাতিবা।
অঁ ভ্ৰমণৰ ওপৰত কথা পাতো আমি অকমান-
অঁ অঁ অঁ, নিশ্চয়, নিশ্চয়।
অঁ, ঠিক আছে। তোমাৰ ভ্ৰমণ কৰি ভাল লাগে নে?
বহুত ভাল লাগে ভ্ৰমণ কৰিলে আৰু কি হে লাগে মানুহক? উম, তোমাৰ ভাল লাগে নে নাই পিছে?
অ‌ঁ' ভাল লাগে, ভাল লাগে মোৰো বহুত ভাল লাগে, একদম- বহুত শিকিবলৈ পাওঁ, নতুন-নতুন জাগা চাবলেও পাওঁ।
অঁ অঁ। সেইটোৱে, সুযোগ পালেই মই মানে নতুন ঠাই চাবলেই যাওঁৱে আৰু।
অঁ অঁ সেইটোৱে আজিকালি মানে সময়ৰ যিহেতু অকমান নাটনি হৈ গৈছে। যোৱাটোহে অকনমান দিগদাৰ হৈ যায়। কিন্তু, যেতিয়াই সময় পাওঁ তেত- তিয়াই ফুৰিবলে গুচি যাওঁ আৰু ভ্ৰমণ কৰোঁ।
হয়, এইটোৱে ভালেই কৰিব লাগে।
অঁ তোমাৰ আটাইতকৈ কোনটো ফেভৰেট ভ্ৰমণ হয়? যোনটো তোমাৰ একদম ভাল লাগে, অ' ভাল লাগে?
মোৰ বাবে কাজিৰঙাৰ ভ্ৰমণটো বিশেষ মানে আছিল আৰু। গড়, হাতী আৰু প্ৰকৃতিৰ মানে সৌন্দৰ্য দেখি খুব ভাল লাগিছিলে। আৰু তোমাৰ?
অঁ মোৰটো যোনটো তোমাৰ লগত যে শ্বিলং গৈছিলোঁ। সেইটো বহুত ভাল লাগিছিলে, আমাৰ শ্বিলং যোৱাতো একদম নদী, ঝৰ্ণা-
অঁ অঁ।
পানী সেইবোৰৰ মাজে মাজে এক্দম গৈছিলো সেইটো বহুত ভাল লাগিছিল।
অঁ চ চাৰিও পিনে পাহাৰ সেইবিলাক চাই বহুত ভাল লাগে বাৰু।
অঁ নদী, পৰ্বত এইফালে আকাশত মেঘ সেইবোৰ দেখি পেলাই।
অঁ অঁ অঁ, ঠিকে কৈছা, ডাৱৰো বহুত আছিলে বহুত ভাল লাগে সেনেকুৱা।
ডাৱৰ বহুত আছিলে।
অঁ' ভ্ৰমণৰ আটাইতকৈ ডাঙৰ লাভ কি বুলি ভাবা তুমি বাৰু?
অঁ ভ্ৰমণৰ মোৰ মতে আমি যোনটো নতুন মানুহ লগ পাওঁ নতুন ঠাইত- বিভিন্ন সাংস্কৃতিৰ লগত জড়িত হৈ চাবলে পাৰো- শিকিবলে পাৰো। সেইটোৱে মই ভ্ৰমণৰ চবতকে ভাল বস্তু বুলি ভাবো।
অঁ' ময়ো- একমত হৈছোঁ তোমাৰ কথাত। বিভিন্ন ঠাইৰ খাদ্য ভাষা আৰু জীৱনৰ- ধাৰা, ধাৰাৰ বিষয়ে জানিব পাওঁ ন ভ্ৰমণ কৰিলে।
অঁ ঠিকেই ঠিকেই, কেতিয়াবা আমি নিজৰ গাও বা চহৰখনকে পৃথিৱীৰ- চবতকে ভাল বুলি ভাবো, যেতিয়া আমি ওলাই যাওঁ ভ্ৰমণ কৰো তেতিয়াহে আমি গম পাওঁ- আমাৰ যে বাহিৰৰ জাগাবোৰো ওচৰৰ পাজৰ যে যতি ভ্ৰমণ কৰিব যা সেইবোৰ জাগাও কিমান ভাল।
অঁ সুন্দৰ। উম উম উম' ঠিকে কৈছা। ভ্ৰমণৰ ভ্ৰমণে মানুহক মানে অধিক- অঁ' উদাৰ আৰু- অঁ' সংহনশীল কৰে বিভিন্ন- এ পৃঠিভূমিৰ- মানুহৰ লগত কথা পাতিলে আমাৰো এ ধৰ্ণা- চা বিচিত্ৰ হয়।
হয় হয়, নিশ্চিত। আমি যেতিয়া- বেলেগ বেলেগ মানুহৰ লগত। বিভিন্ন মানুহৰ লগ পাওঁ, কথা পাতো। তেওঁলোকৰ সাজ-পোছাক। তেওঁলোকৰ জেগা। এ কথা শিকিবলৈ পালে, তাৰমানে তেওঁলোকৰ ভাষা শিকিবলৈ পাওঁ। তেতিয়াাহ'লে আমাৰ মানসিক বিকাশো বহুত খিনি হয় নহয় জানো? বহুত ফ্ৰেচ লাগে, মাথাটো বহুত ফ্ৰেচ লাগে। উম।
এবাৰ ঘূৰি আহিলে চাবা তোমাৰ মনত কামখিনি মানে বেছি কৰিবলৈ মানে তুমি অঁ, শক্তিটো পোৱা যায়। মানে, এপাক যেতিয়া ঘুৰি আহিবা, উম।
হয়, হয়। শক্তিটোক অ পাই মানে। কামখিনি ভালকে কৰিবলে ৰিফ্ৰেছ হোৱা যায় বহুত।
অঁ, অঁ ঠিকে কৈছা।
তুমি, লাষ্ট কেতিয়া গৈছিলা তুমি ফুৰিবলে?
মই একেবাৰে তোমাৰ লগতে যোৱা মনত আছে। মোৰ ভালকে শ্বিলঙত যে গৈছিলো সেইটোৱে মোৰ লাষ্ট গৈছে। আৰু বহুত দিন যোৱা নাই বাৰু এবাৰ ওলাম দিয়া গোটেই বিলাকে একেলগে যাম।
অঁ, গ'লে গোটেই বিলাকে যাব লাগিব লগৰ বোৰ গোট সেই লগ হৈ পেলাই গলে ভাল লাগিব। বহুত বহুত লগৰবোৰৰ লগত লগৰ যোৱা আমেজ আৰু তাৰে মানুহক লগ পোৱা আমেজো বহুত